অ কি খবৰ কি খবৰ?
অ এয়া আছো আৰু, তোমাৰ খবৰ কোৱা?
খবৰ ভাল ভাল কেনেকুৱা গৰমটো কেনেকুৱা পৰিছে এফালে।
এই গৰম একদম মজ্জা। তাৰপৰা তোমালোকৰ পিনে ভাত পানী খালো আৰু।
উম আছে অ অ হ। খালোঁ খালোঁ এই খাই পেলাই আহি পেলাই কাৰেণ্টটো নাই যে ৰাস্তাতে বহিছোহি। এই মানে পকা ৰাস্তা ৰাস্তা নতুনকে বনাইছে একদম বহিবলৈ বৰ ধুনীয়া আছে আৰু আমাৰ আগফালেও মানে ধুনীয়া গছ এজোপা আছে। হৈছে বকুলৰ।
হয় এতিয়া চাগে তাতে জোনাক ৰাতি নেকি?
জোনাক জোনাক ৰাতি সেইটোৱেই সেইটোৱেই জোনাক ৰাতি আৰু এ তোমাৰ কিছুমান মানুহে ধৰা এতিয়া খাই বৈ পেলাই অকনমান খোজ কাঢ়িছে। কাৰেণ্টটো নাই যে ঘৰ সোমাবই নোৱাৰি ন ইমান গৰম। সেইটো কাৰণে যেনিবা অকমান বাহিৰতে মানুহবোৰ আছে আৰু।
এইটোৱেই এটা এক্সাৰচাইজ হয় খোজ কাঢ়িলে ভাতটো হজম হ'ব।
হয় হয় এইটো আমি এতিয়া লগালগ গৈ পেলাই শুই দিয়াতকে যদি আমি যদি। এ ভাতটো খাই পেলাই অকমান যদি খোজ কাঢ়ো নহয় বহুত ভাল হয়তটো।
আৰু এনেকে আমনি লাগিলে কাৰোবালৈ ফোন লগাই ললা কথা পাতি কথা পাতি খোজকাঢ়িব পাৰি।
অ সেইটোৱে তোমাৰ‌ অকনমান ওলাই আহিলো চুবুৰীৰ যিখিনি মানুহ আহিছে মানুহখিনিৰ লগত ধৰা দুই এটা আলাপ আলোচনা হৈছে সময়তো এনেকে পাৰ কৰিব পাৰিছো ন।
সেইটোৱেই আৰু দছ মিনিটত খোজ কাঢ়িলেও ধেৰ।
এ আজিকালি কি হৈছে গম পাইছা নাই মানুহ বিলাকে মানে এই তোমাৰ মোবাইল ফোন ছ'চিয়েল মিডিয়াত ইমান বেয়াকে সোমাই গৈছে মানুহ বিলাকে মানে ওচৰ চুবুৰীয়াৰ লগত কানেকশ্যন নোহোৱা হৈ পৰিছে।
হয় হয় মানে এতিয়া ফোনটোৱে মানে লগৰীয়া আৰু তেনেকুৱা।
অ সেইটোয়ে ফোনটয়ে সৰবে সবা আৰু ফোনটো মানে- এ আনকি মানুহৰ মানে ফোনটো এৰি দিবলৈ সেই চাৰ্জত দিয়া সময়কণো ফোনটোৰ পৰা আতৰি থাকিব নোৱাৰে। চাৰ্জত দিও মানে আজিকালি মানুহবোৰ চাই থাকে ফোনটো।
হয় এতিয়া মানে বেলেগকো কি কবা ময়ো একেই ধৰি লোৱা দিনটো চচিয়েল মিডিয়াত- তোমাৰ ফেচবুক হোৱাটছআপ ইনষ্টাগ্ৰাম এনেকে চলাই থাকোঁতে টাইম যায়।
সেইটো সেইটো সেই তেনেকেই মানে আমাৰ- এতিয়া আমাৰ বোৰক অভ্যাস হৈ গ'ল এতিয়া মিছা গলে বেলেগৰ কথা কৈ কি হয় আমি এতিয়া- ফোনটো যদি নহয় একো কামো নহয় এইটোও হয় আকৌ দেই এতিয়া কোবালৈ যদিও ওলাই যাওঁ ন- আগতে তোমাৰ কিপেড ফোন আছিলে কথা নাই ইমান তাত তোমাৰ একো- মিউজিক সেইবোৰ একো নোলাই অকল কেৱল কামটো হৈছে ফোন কৰা।
হম।
কিন্তু আজিকালি মোবাইলটোতে চব থাকে ন মোবাইলটোত নথকা বস্তু একোৱ নাই পৃথিৱীৰ যিমানখিনি বস্তু- তটো লাগে চব মবাইলটোতে আছে।
সেইটোৱ সেইটোৱ আৰু এতিয়া মানে তোমাৰ বেলেগৰ লগত সম্পৰ্কতটো কমি গৈছে আৰু-
সেইটো বেগ মানে- যিটো আমাৰ হেৰি সম্পৰ্কটো শাৰীৰিক সম্পৰ্কটো এতিয়া আমাৰ- দুঘৰ পাৰ হৈ পেলাই যদি বৰ বৌ বা বৰদেউতা যদি মাতিবলৈ যদি লাগে। আমি কল এটাহে কৰি দিওঁ যে বৰদেউতা আমাৰ ঘৰলে আহিবচোন এপাক আমি আগতে কিনো গৈ- সিহঁতৰ ঘৰলে যাওঁ বা সিহঁতৰ সময়ত শিষ সময়ত যদি চাহ একাপ খাই থাকে মানে চাহ একাপো খালো। ধুনীয়াকে কথা বতৰাও পাতিলো মৰমৰ আদান প্ৰদানটো হ'ল কিন্তু আজিকালি ফোনটো কৰি দিয়ে চেচ।
নিজে গৈ পেলাই যিটো মানে মুখামুখি সম্পৰ্ক মুখামুখি মানে আলাপ আলোচনা সেইটো কিন্তু একদম উত্তম আছিলে।
হয় হয়।
এতিয়া সেইটো নাই এতিয়া তোমাৰ- ফোনতে মানে চব ব্যস্ত তুমি কাৰোবাক ফোন কৰিলা।
উম।
আৰু এতিয়া ধৰা তুমি এতিয়া মোলে ফোন কৰিছা এনে ধৰা আমি এপাক তুমি মোৰ ঘৰলে আহিলা হেতেন।
অঁ'হয়।
যে ফোনটো আছে কাৰণে ফোন কৰিছা তেনেকেই চলি গৈছে আৰু।
আজিকালি ফোনতো অবিহনে মানুহ চলিব নোৱাৰে গম পাইছ নাই তোমাৰ মই এটা সৰু উদাহৰণ- কওঁ শুনিবা দেই আগৰ দিনত তোমাৰ এতিয়া বেংকক- কিবা এটা উইড্ৰ কৰিবলে হওক বা পইচা জমা বা উলিয়াবলে হওক মানুহে গোটেই দিনটো- খাটি থাকিব লাগিছিলে কাৰণ তোমাৰ এতিয়া এ- মাতাই মতা মানুহ গৈ পেলাই যদি দিনটো যদি সেই বেংকৰ কামত যদি লাইন পাতি যদি খাটি থাকিব লাগে যে। পইচা কেইটা উলিয়াম বা পইচা কেইটা জমা কৰিম গোটেই দিনৰ ঘৰৰ কামডাল পৰি থাকে হয় নাই কোৱা।
উম হয় হয়।
কিন্তু আজিকালি মোবাইল ফোন ইণ্টাৰনেটৰ জৰিয়তে বেংকৰ বিভিন্ন ধৰণৰ- এপবিলাক আহিলে তাৰ জৰিয়তে আমি ঘৰতে থাকি- কি বেংকৰ লগত ডাইৰেক্ট মানে ফোনটো এটা সৰু সুৰা বেংক হৈ পৰিছে আমাৰ।
হয় হয় তেতিয়া মানে ইউ পি আই লেনদেনৰ জৰিয়তে আমি মানে বহুত মানে সুবিধা আছে আমাৰ মানুহৰ।
হয় হয় অনলাইনৰ বিব অনলাইনৰ জৰিয়তে- আজিকালি জি পে পেটিএম এনেকুৱা ধৰণৰ কিছুমান ফাইনেসিয়েল এপ ওলাই আছে। যিবোৰৰ জৰিয়তে আমি আমাৰ একাউন্টৰ পৰা আন এজন- মানুহৰ একাউণ্টলে ত পতকে টকা ট্ৰান্সফাৰ কৰিব পাৰিছোঁ বেংক- কলে যাব লগা নাই বা দূৰ দূৰণিত থাকিলে আমি দুই মিনিটতে পইচা পঠাই দিব পাও কিন্তু আগত তে যে মই মোক কোৱা মনত আছে দেই আমাৰ খুৰা হত যেতিয়া হোষ্টেলত আছিলে তেতিয়া মানে তেখেতলোকে মানে এসপ্তাহৰ পিছত যদি পইচাৰ প্ৰয়োজন হ'ব পৰা সম্ভাৱনা আছে ধৰা কিতাপ কিনিব লাগে এডমিশন ফিজ তেতিয়া মানে আজিয়েই ঘৰলে মানে দাক যোগে মানি অৰ্ডাৰ পঠাই যে আহ অ মানি অৰ্ডাৰ যে মোক ইমান টকা লাগিছিলে ইমানটো ইমানটো প্ৰয়োজন তাপা আকৌ ঘৰত সেই তিন দিন মানৰ মূৰত চিঠিখন পাব তাৰ পাছত আকৌ সিহঁতে সেই চিঠি চিঠিখন লিখি পেলাই আকৌ তাতে পইচা যিমানখিনি লাগে গোটাই মেলি পইচাখিনি থালে আকৌ তিনদিনৰ পিছত সেই লৱাটো পালেগে বা ছোৱালীজনীয়ে পালেগে ৰুমত সেই ছয়দিন সাতদিন সময় লাগি গৈছে বা সঠিক সময় নাপালে কেতিয়াবা কামবোৰ ফৰ্ম ফিল আপ বা কিতাপ কিতাপ কিনিবলে নহ'বওগৈ পাৰে এই তেনেকুৱা কিছুমান কিন্তু স সমস্যা বৰ্তমান কিন্তু আমাৰ অনলাইন এপ্লিকেশ্যন বা ফোনে কিন্তু আমাক একদম ধুনীয়া এটা সুবিধা কৰি দিছে কাৰণ আমি ক্ষণতেকতে ছেকেণ্ডতে আমি পইচা পঠাব পাৰো হয় নাই ছে
হয় বিশেষকে বিশেষকে মানে সময়টো আমাৰ সময়টো ৰক্ষা হৈ যায়
অ সময় কষ্ট দুইটাই লাঘৱ হৈছে
উম হয়
এতিয়া আগতে মই কৈছোৱেই যে বেংকলৈ গৈ পেলে লাইন পাতি থাকি পেলাই যিমানটো সময় আমি দিব লাগে এ তাৰ পৰিৱৰ্তে এতিয়া আমি ঘৰতে থাকি পেলাই এইখিনি কাম কৰিব পাৰিছো ন
হয় এতিয়া বিশেষকে ধৰি লোৱা আমাৰ গাঁও অঞ্চলবোৰত আমিতো আমাৰ স্মাৰ্ট স্মাৰ্টফোন লৈ পেলাই আজিতো ছয় সাত বছৰ হৈছে আমি ইউ পি আই লেনদেন কৰা
হয় হয়
অ তাৰ আগত এতিয়া তোমাৰ বেংকত যাব লাগে ৰাতিপুৱাই গ'লে তোমাৰ লাইন পাতিব লাগে
উম
মানে গোটেই দিনটো তোমাৰ সময়খিনি বৰ মানে নষ্ট হয় ন
সেইটোৱে সেইটোৱে গাঁৱৰ মানুহখিনিৰ কাৰণ বহুত দিগদাৰ কাৰণ গোটেইখিনি দে প্ৰায় খিনি মানুহ দিন হাজিৰা কৰি খোৱা মানুহৰ কৃষি কৰ্মৰ লগত জড়িত মানুহ আজি যদি তোমাৰ আলু খলিটো যদি কোৰ নেমাৰে বা জিকা গুৰিটো যদি চফা কৰি নিদিয়ে কাইলৈল হয়তো তাতকে বাঢ়ি যাব বা সেই উৎপাদনত ক্ষতিও হ'ব পাৰে
উম হয় হয়
এ এতিয়া তুমি মোক কোৱাচোন এ অনলাইন যি ব্যৱসা ব্যৱস্থা চলি আছে ফোনেই হওক টিভিয়ে হওক লেপ টপ কম্পিটাৰ আচ্ছা এই ইয়াত যি অনলাইনে মানে আমাৰ ছাত্ৰ ছাত্ৰীসকলক কেনেকুৱা ধৰণৰ সহায় কৰিছে প পঢ়াত
ছাত ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰতো এতিয়া পঢ়া শুনাৰ ক্ষেত্ৰত চাবা আমাৰ আজিকালি মানে এনেকুৱা হৈছে তুমি এজন টিচাৰৰ দৰকাৰেই নাই যদি মোবাইলটো থাকে
অঁ
বিশেষে এতিয়া তুমি কিবা এটা নোৱাৰা নহয় চব এ আই যুগ এতিয়া
উম
ইণ্টাৰনেটৰ জৰিয়তে তুমি ধৰি লোৱা যিকোনো কথাই তুমি জানিব পাৰা বৰ্তমান
হয় হয় দিয়া আজিকালি সেইটোৱে তোমাৰ এতিয়া মোৰে কি হয় গম পাইছা নাই মই এতিয়া আমাৰ তুমিতো একে ডিপাৰ্টমেন্টৰ হয় আমি তাতে চোৱা এই একচুৱেলি কিবা এটা যদি মানে বুজা বুজালে টপিক এটা যদি বুজি নাপাওঁ ন ঘৰত আহি পেলাই ধৰা মনত থাকিলেতো থাকিলেই নাথাকিলে আকৌ আহি পেলাই তোমাৰ ধৰা এই ইউটিউবত মাৰি পেলাই চাওঁ যে আজি গোলকীয় অৰ্থনীতিৰ বিষয়েনো কি ক'লে বা কি বুলি ক'লে এই ইউটিউবৰ মানে বহুত ছচিয়েল মিডিয়াৰ যোগেদি বহুতে ইউটিউবৰ নানান ধৰণৰ নানান তৰহৰ অ ভিডিঅ' দিছে সেই ভিডিঅ' খিনি চাইছো কোনোবা এটা ভিডিঅ' ভাল ভাল লগা নাই আমি স্কিপ কৰি দিছো কোনোবা এটা ভিডিঅ' ভাল লাগিছে আমি বুজি পাইছো চাইছো তেনেদৰেই মানে আমি শিক্ষাৰ্থীসকলে আমি এই অনলাইন মাধ্যমেৰে ইন্টাৰনেটৰ মাধ্যমেৰে ম'বাইলটোৰ মাধ্যমেৰে কিন্তু আমি উন্নতি শিখৰত গৈ আছো বুলি কিন্তু ক'ব পাৰি আৰু এ আই যুগত বৰ্তমান এ আই যুগত মানে কি হৈছে এ এচাইনমেন্ট ৰিপৰ্ট চেমিনাৰ এইবোৰত বহুত সহায় হৈছে ন
উম সহায় হৈছে অ আমাৰে বহুত সহায় হৈছে
হয় হয়
আৰু এতিয়া এনেকুৱা হয় ধৰি লোৱা পৰীক্ষাৰ আমি এসপ্তাহৰ আগত আমি এই মোবাইলটোৰ জৰিয়তে আমি মানে যিখিনি নোট বনাব লাগে বনাই লও
অ হয়
কলেজৰ পৰা যদি আমাক কুৱেচন দিয়ে আমি সেই কুৱেচনটো আমি ঘৰতে আমি চাব পাৰো এনচাৰখিনি
অ একদম আমি এতিয়া ঘৰতে তোমাৰ এতিয়া কি হৈছে আগৰ দিনৰ আমাৰ আগৰ সৰু অৱস্থাত বেলেগ কথা আছিলে যে এ শিক্ষকসকলে আমাৰ উত্তৰ সমূহ লিখি দিয়ে আমি সেইখিনি পঢ়ি পেলাই পৰীক্ষা দিবলে আজিকালিতো আমাক টপিকটো পঢ়োৱাই দিলে কি বুজিলো নুবুজিলো কাৰো সুধিবলৈও সময় নাই আৰু প্ৰশ্ন কেনেকুৱা কি হব নিজেতো জানিব লাগিব আৰু কিছুমান কিতাপত নজনা নথকা কথা যেনে আমি জেনে জেনেৰেল নলেজৰ কথা ক'ব পাৰোঁ
হয়
আৰু বিভিন্ন তথ্য পাতি যিবোৰ কিতাপৰ নাথাকে এইবোৰ আমি ইণ্টাৰনেট টৰ জৰিয়তে মানে আমি কম সময়ৰ ভিতৰতে আমি একদম কম সময়ত কাৰণ এতিয়া আমি যদি সুধো যে এটা প্ৰশ্নৰ উত্তৰ তেতিয়া আমি হয়তো এটা তিনি চেক ছেকেণ্ড বিশ ছেকেণ্ডৰৰ ভিতৰতে কিন্তু আমি এটা উত্তৰ পাবলৈ সক্ষম
উম হয় আৰু এতিয়া মোবাইলটো থাকিলে তোমাক কিতাপ এখন প্ৰয়োজনে নাই
সেইটো সেইটোটো ডা ডাঙৰ কথা এটা সেইটো নহয় কিন্তু সেইটো এটা এ নেতিবাচক কাৰণ গম পাইছা নাই তুমি
অ নেতিবাচকো হয় বাৰু
আজিকালি মানুহে মোবাইলটোৰ ওপৰত নিৰ্ভৰ কৰি পেলাই কিতাপ কিনিবলে বাদ দিছে সেই কিতাপ কিনিবলে বাদ দিয়া লগে লগে কি হৈছে কিছু যিসকলে নিজ নিজৰ জীৱিকা সেই সাহিত্য বা এই লেখা মেলাৰ জৰিয়তে যিসকলে নিজৰ জীৱিকা উপাৰ্জন ন পথ বাছি লৈছিলে তেখেতলোকৰ কাৰণে কিন্তু এইটো ডাঙৰ প্ৰত্যাহ্বান আহি গৈছে
হয় হয় এইবাৰ এতিয়া উদাহৰণস্বৰূপে মই এইবাৰ ধৰি লোৱা তোমাৰ মেজৰ পেপাৰ দুখন কিতাপ মই নিকিনিলোৱে মোবাইলৰ জৰিয়তে মই পঢ়িছোঁ
হয় হয়
এতিয়া মোবাইলত ধৰি লোৱা ছিলেভাছটো পাই যোৱাৰ পিছত কিতাপৰ প্ৰয়োজন নহ'লেই যথেষ্ট মানে
সেইটোৱে সে সেইকাৰণে মানে অনলাইন-অনলাইন যি ব্যৱস্থাই মানে, ইণ্টাৰনেটে কাৰোবাৰ কাৰণে যদি ভাল কৰিছে, কাৰোবাৰ কাৰণে বেয়া কৰিছে, এতিয়া তুমি যদিহে তোমাৰ শুনা তুমি চোৱা এতিয়া, তোমাৰ তুমি যেতিয়া কিতাপ খন যেতিয়া নি কিনি পেলাই পি ডি এফ বেলেগ এজনে কিনাৰ পৰা যেতিয়া ফটো-চটো মাৰি আনি পেলাই পঢ়িছা, তেতিয়া তোমাৰ অৰ্থনৈতিক লাভালাভ হৈছে, যে তুমি আগতে যদি কিতাপ কিনাৰ নাম যদি তুমি দুহেজাৰ পঁচিশ টকা খৰচ কৰিছা, এতিয়া তুমি হয়তো এ এটকা নকৰাকে তুমি বেলেগৰ পৰা লৈ পেলাই ফোনৰ জৰিয়তে পঢ়িছা পঢ়ি পৰীক্ষা দিছা, কিন্তু সেইটো তোমাৰ সুবিধা হৈছে। কিন্তু তুমি আগতে অ', চাৰিখনকে কিতাপ কিতাপ পঁচিছশ টকা দি পেলাই তুমি কিতাপ কিনা। আৰু সেই লিখকজনে পঁচিশ টকা পায় বা তেখেতে যি অৱদান দিছে। যি তেওঁৰ জ্ঞান প্ৰসাৰ কৰিছে, প্ৰচাৰ কৰিছে। তাৰ বিনিময়ত তেখেতে পঁচিছশ টকা পায়, কিন্তু এতিয়া কিন্তু নোপোৱা হ'ল সেই পঁচিছশ টকাটো।
সেইটো হয় বাৰু, মানে এতিয়া তোমাৰ এই ইণ্টাৰনেটটো এনেকুৱা হৈছে মানৱ জাতিৰ কাৰণে মানে আৰ্শীবাদো, অভিশাপো।
একদম, একদম।
এক প্ৰকাৰে যদি আশীৰ্বাদ, এক প্ৰকাৰে আকৌ অভিশাপ।
অভিশাপ বুলি ক'ব পাৰি।
হয়, এতিয়া মানে ইণ্টাৰনেট আমি নহ'লেও এতিয়া নোৱাৰো থাকিব। আৰু হ'লেও মানে বেছি ব্যৱহাৰো বেয়া হৈছে।
তুমি ওলাই গ'লে আজিকালি তুমি কাৰো হাতত কেচ পইচা নাথাকে। আগতে যেনেকে টকা থাকিছিলে, কেচ থাকিছিলে, আজিকালি নাথাকে। চবৰে হাতত এটাই কথা যে কিউ আৰ দিয়া বা স্কেনাৰ দিয়া মই পেমেন্টটো তোমাক কৰি দিছোঁ, অনলাইন কৰিছোঁ। বেংকটো-বেংক ট্ৰান্সফাৰ হৈ যায় আজিকালি।
হয়, আৰু বিশেষকে এতিয়া আমি ধৰি লোৱা কোনোবা জেগাত গৈছো, আমি জেগাত ঠাইডোখৰ চিনি নাপাওঁ। এতিয়া আমি গুগল মেপৰ জৰিয়তে আমি ঠাইডোখৰ চিনাকি হ'ব পাৰোঁ।
হয় হয় হয় হয়, অচিনাকি অচিনাকি জেগাটো আমি নিজৰ চিনাকি হিচাপে পৰিচিত কৰিব পাৰিছোঁ। আৰু এই গোটেই ধাৰণাতো এখন গোলকীয় সৰু এটা গাঁৱলৈ পৰিৱৰ্তন কৰিছে ন।
হয়, এতিয়া আগতে ধৰা আমি মানুহক সুধিব লাগে যে আমুকলৈ কেনি যায়? আমুকলে এতিয়া, মোবাইলটো হোৱাৰ পিছত তুমি মেপত চাৰ্চ কৰা লোকেচনটো বছ দেখাই দিব।
দেখাই দিয়ে হয় হয়, সেই মানে এতিয়া আমি অচিনাকি জেগা এটাতো কিন্তু আমি নিজৰ বন্ধুবৰ্গ বনাব পাৰিছো। কাৰণ, চ'চিয়েল-মিডিয়াৰ যোগেদি আমি যাৰ নাম্বাৰ নোহোৱাৰ পিছতো আমি ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰ, এনেকুৱা ধৰণৰ কিছুমান অনলাইন মাধ্যমেৰে কিন্তু আমি এ মানুহবোৰৰ লগত লগ হব পাৰিছোঁ। এতিয়া মোৰ যে কিবা আশা আছে যে অহা আহ চ অহা বছৰ যেনিবা মই ভাবিছোঁ যে মই শ্বিলঙলে যাম। তেতিয়া মই ছচিয়েল-মিডিয়াটো খুলি পেলাই, মই শ্বিলঙৰ মানুহখিনিৰ লগত পৰিচিত হ'লো বা তেখেতলোকৰ লগত আলোচনা কৰিলো যে কেনেকে কি কৰিলে আমি ভালদৰে শ্বিলংখন ঘূৰি-ঘুৰিব পাৰিম, তেনেকে কথা পতাৰ পিছত তেতিয়া আমি তেখেতলোকৰ মাজত এটা আমাৰ বন্ধুত্বৰ হেৰি হ'ল। যেতিয়া তাত পাইছাগে যেনিবা, তোমাক সেই তেখেতে তোমাক সম্ভাষণ জনালে। আৰু যেতিয়া সেই তেখেতে লোকেল মানুহ এজন যেতিয়া তোমাৰ লগত থাকিব, সাহস থাকিব ন, বহুত। চচিয়েল-মিডিয়াটো অৱদান বুলি ক'ব পাৰি বহুত ডাঙৰ
সেইটোয়ে ছ'চিয়েল মিডিয়াৰ জৰিয়তে মানে তোমাৰ ফেন যিটো মানে বন্ধুত্বটো মানে অনলাইনতে বেছিভাগ হৈছে
হয় হয় হয়
সেইটোৱে আৰু
বাৰু ঠিক আছে দিয়া তুমি শুৱাগে ময়ো শুৱাগে আৰু টোপনি ধৰিছে পুৰা উম